হেল্ল' নমস্কাৰ
হয় শুনি পাইছা
অ শুনি পাইছো
কি কৰি আছা
এনেই অলপ বজাৰত গৈছিলো বজাৰৰ পৰা আহিলো আপুনি কি কৰি আছে
আছো মই এনেই বিচনাতে বহুত গৰম আজি
উম গৰমটো দিছে বাৰু কিন্তু কাম খিনো কৰিবই লাগিব প্ৰতিদিনৰ
তোমাৰ ঘৰ সেইটো হয়, তোমাৰ হবিজ কি হয়
মোৰ এনেতো মই ফুৰি ভাল পাওঁ খোৱা বোৱা খাই ভাল পাওঁ ৰান্ধি ভাল পাওঁ গান শুনিও ভাল পাওঁ আপোনাৰ কি ৰুচি
কি কৈছা
আপোনাৰ ৰুচি
আচ্ছা অ মোৰ মই এনেই কম্পিউটাৰত মানে কিছুমান কাম কৰি ভাল পাওঁ আৰু কৰি থাকোঁ এই, মোৰ ডিগ্ৰীটো মানে কম্পিউটাৰৰ ওপৰতে আছেতো, সেনেকে আৰু। বাকী
আচ্ছা, আচ্ছা।
ফ্ৰি কেইটা
উম। ভ্ৰমণটো, প্ৰত্যেক মানুহ হেই মানুহৰ একদম, বহুতে ভাল লাগে ভ্ৰমণটো।
উম।
নে, আপুনি, এনে আপুনি, কি, কি খাই ভাল পায়।
খাই, ফাষ্টফুড ইমান নাখাওঁ। বাকী ঘৰতে খাওঁ আৰু, যি বনাই। চিকেন, এইবিলাক।
আপুনি নিজে ৰান্ধিব পাৰেনে?
হয় হয় পাৰোঁ।
কি কি ৰান্ধিব পাৰে।
বাৰু চিকেন এইবিলাক বেছি বাৰু ননভেজটো বেছি ভাল ল'ৰাবিলাকে ননভেজটো বেছি ভালকৈ বনাব জানে
উ ঠিকে আৰু আজিকালি যিমান গৰম দিছে আজিকালি এনে গৰমৰ সময়ত আপুনি কি খালে ভাল হয় বুলি আপুনি ভাবে
বেয়া যদি ক'ব যায় সহজতে পোৱা বস্তু তোমাৰ যদি নাৰিকল যে থাকে দাব
উম হম
অ' সেইটো পানী হাবলেতো মানুহ অ' অ' সেইটো ডিহাইড্ৰেট হৈ থাকিব ন মানুহ তাৰপিছত বাকী এনেই নৰ্মেলি কি আৰু ভিটামিনছ থকা বস্তু বা মিনাৰেলছ এইবিলাক খাই থাকিলে বেছি ভাল ইলেক্ট্ৰ'লাইটছ
উম, এইটো সময়ত মই কিন্তু কুঁহিয়াৰ ৰ পানী খাওঁতে বহুত কুঁহিয়াৰ ৰস।
অ' সেইটোৱেই সেইবিলাক ভাল
উম পানীতো খাই থাকিবই ল লাগে নেমু ৰস নেমু সৰ্বত
হয়।
আজিকালি সময়ত এনেতো মানুহৰ দুই লিটাৰ তিন লিটাৰ পানী খাব। হ'বই লাগে আৰু আজিকালি যি গৰম দিছে
বেছি লাগে এনেই নৰ্মেলি মানুহে পাঁচ লিটাৰমানানতটো খাবই লাগিব নি
হম। আৰু এনে খোৱা বোৱাৰ ভিতৰত যদি ভাবো ইমান গৰমত মানে শাক শাক পাচলিৰ মাজত যেনে লাওৰ ম পানী লাও যে।
উম
উ দালি পানী লাও। আৰু অ- অ জিকা এইবিলাক বস্তু খালে ভাল আৰু আৰু টেঙা দি বনাই যে। উ মানে আমি যদি মাছ মাছ খাওঁ মাংস খাওঁ অ এইবিলাক। টেঙা দিয়ে বনালে। মানে গৰমত টেঙাটো খালে বোলে ভাল হয় শুনা পাইছো।
টেঙাটো ভাল টেঙাটো খাবলৈাগে খালি বেছি টেঙা খালেও বেয়া এইটো এচিডিটি হৈ যায়
উম হম হম
বাকী তুমি ফাষ্ট ফুড খোৱা নে কি কিবা জাংক ফুড।
মই খাওঁ কেতিয়াবা কেতিয়াবা খাওঁ কেতিয়াবা যদি মই। ভ্ৰমণত যাওঁ। তেতিয়া যদি কিবা পাওঁ। যেনে অ', মেগি, ম'মজ তেতিয়া আৰু খাই দিওঁ। কিন্তু এনে মই বহুত কমেই ফাষ্ট ফুড খাওঁ। যদি কেতিয়াবা মই ইচ্ছা কৰে, তেতিয়া মই চেষ্টা কৰো ঘৰতে বনাই খোৱাৰ কাৰণে।
উম।
মানে বাহিৰৰ মই চাইছো এই আহ, ঘৰতে মই অ', পাৰোঁ, মম'জ বনাব পাৰোঁ, চাওমিন ৰৌচ মনাই লম মই এইবিলাক
কিহেৰে বনোৱা এইটো?
মোৰ বস্থাই নাই যে। অ', অ', নাই, নাই, নাই মই ময়দাটো বহুত কম মানে ইচ ই মানে ব্যৱহাৰ কৰোঁ। মানে চাউলৰ গুৰিত তোমাৰ বেছি বৱহাৰ কৰোঁ ঘৰতে বনাওঁ যে, হেতু অলপ চেষ্টা থাকে যে, বস্তুটো অলপ স্বাস্থ্যকৰ হওঁক। সেইকাৰণে মই, চাউলৰ গুৰি দিয়ে মম' আৰু অ চাওমিন এনেকাও নিজে বনাওঁ। লগতে অলপ আলু পিটিকা দি দিওঁ যেতিয়া অ', চাওমিন বনাওঁ।
তুমি এতিয়া কি কৰি আছা? জব কৰা নে, কিবা পঢ়ি আছা?
সেনেকে জব কৰি আছোঁ। মই স্কুলত। বিদ্যালয়ত শিক্ষিকা ৰূপে।
কি বিদ্যালয় হয়? তোমাৰ মানে কিমান আৰু হে অফ পঢ়োৱা?
অ' মোৰ তেনে অ' প্ৰাইভেট বিদ্যালয়ত প্ৰাইভেট স্কুলতে কাম কৰোঁ। আৰু মই প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে পঢ়াওঁ।
আচ্ছা।
মোৰ মানে হিন্দী, অসমীয়া
লিটাৰেচিটো আৰু, যিটো আমাৰ অ-গণিত অংক বাইদেউ
হম। গণিতটো কি ভাল লাগে নেকি?
অ', মোৰতো ভাল লাগে। মই সৰুৰ পৰাই ভাল পাওঁ এইটো।
মই অংকটো ইমান ভাল নাপাওঁ। অ', মই নিজেও ভাল নাপাওঁ। মই বিজ্ঞান শাখাৰ হ'ব হ'ব পাৰো, কিন্তু মোৰ অংকটো ভাল নালাগে।
উম, মোৰ আৰু বহুত ভাল লাগে এই কিতা কৰি, মই স্কুলতো বহুত ৰুচি ছিল আছিল, মনোযোগ দি কৰিছিলোঁ, তাৰপিছত মই পঢ়িছোঁ, মই স্নাতক কম সম্পূৰ্ণ কৰিছোঁ, এই মানে বি কম কৰিছোঁ।
অ', ভালকে পঢ়াই লওঁ মানে যিমানখিনি পাৰোঁ আৰু বুজাই দিওঁ। অ', ছাত্ৰ-ছাত্ৰী বুজি পায়, হৈ যায় আৰু।
বাকী এতিয়া মানে ডিগ্ৰী পাছ কৰিছা
অ', অ', কৰিছোঁ।
মাষ্টাৰ কৰা নাই?
নাই, এইটো কৰা নাই।
কৰিম বুলি ভাবি আছো সময় কৰি উঠা, উঠিব পৰা নাই। এতিয়া মানে এটা চাকৰিত সোমাই গলে আৰু।
অ, সেইটো হয়। মানুহৰ ইচ্ছা নোযোৱা হৈছে তেতিয়া।
সেইটোৱে।
থাকে, সেইটো আৰু ডাঙৰ মানে
তোমাৰ ঘৰত।
আছে এনেই মোৰ। এ, যথু পৰিয়ালটো নহয় মানে। অ, সৰু-সৰু অ, সৰু পৰিয়াল মা, দেউতা।
মো, একে সৰু ফেমিলি।
উম। আৰু ৰাতিপুৱা, ৰাতিপুৱা জলপানত আপুনি কি খায়, সদায় এনে?
জলপানত তেনেকৈ জলপান খোৱা নাযায়। মই অ'টছ খাওঁ খালে, নহ'লে তোমাৰ ৰুটি খোৱা যায়, ভাতো খোৱা যায়। আজি ৰুতি খালো।
উম, হুম। নিজে বনাই নে, বনাই দিয়ে?
মায়ে বনায়।
আচছা।
তুমি কি খালা আজি?
মইতো যি খাওঁ, নিজেই বনাওঁ। আৰু মই মানে সদায় চেষ্টা কৰো, এইটো মানে স্বাস্থ্যৰ কাৰণে ভাল হক, কিয়নো আমাৰ এনেই সময় নাথাকে আৰু। বেলেগ বস্তু খোৱাৰ। সেইকাৰণে অলপ আৰু সদায় পানীও ইমান খাব নোৱাৰো। সেইকাৰণে, আজি মই বনাইছিলো, এ চিৰা দি। আৰু ছৱজি দি। মানে পোহা বুলি কয় যে। অ, এইটোৱে বনাইছো। উম, উম।
গৰমে থাকিলে, খাই ভাল লাগে।
হা?
গৰমে থাকিলে খাই ভাল লাগে সেইটো।
অ অ, খাই ভাল লাগে, তাৰ লগত অলপ নেমু ৰস আৰু
উম।
আচাৰো ল'ব পাৰিলে আৰু ভাল লাগে।
হু- হু। এইবিলাকে খাওঁ আৰু এইটো খালে পেটটোও ভৰি থাকে ন‌ মানে বহুত সময় ধৰি।
হম।
এনে কিবা ফাষ্ট ফুড, জাংক ফুড খালে যেন লাগে পেটটো অলপ সময়ৰ কাৰণে ভৰি থাকে। আৰু ৰু অলপ সময় পিছত যেন আকৌ ভু
পুৱাই যে বছ গেছটো উঠি যাই আকৌ।
হম।
সেইটোৱে বেয়া আৰু এইটো জাংক ফুডত।
উম।
স্বাস্থ্যৰো ক্ষতি কৰে
উম উম। ভাল লাগিল কথা পাতি আপোনাৰ লগত, ধন্যবাদ।